হেল্ল'?
অ' হেল্ল'?
মোৰ মোৰ মাত মোৰ মাত পোৱা নাই নেকি?
নাছিলো এতিয়াহে পালো।
ভালদৰে পাইছানে?
এ, চ পাইছো কি কৰি আছা?
অ' মই ৰাতি আহাৰ খালো, তুমি খালা? মই ৰাতি আহাৰ খালো তুমি খালা?
মই ৰাতি মই খালো খালো মই ৰুটি খালো।
ৰুটি খালা নেকি বঢ়িয়া। কি কৰিছা ৰাতি ৰা ৰাতি ৰাতি ৰুটিয়ে খাব লাগে তোমাৰ তেতিয়া শকতো নোহোৱা আৰু স্বাস্থ্যও ভালে থাকে। আৰু পেটো ভাৰে মুমিতো ৰুটি খাই ভালো
মই ভালো পাওঁ ৰুটি খাই মোৰ মানে উ মোৰ মানে প্ৰিয় খাদ্য বুলি ক'লেও বেয়া নহয় আৰু।
হম, হম, হম, ঠিকে আছে।
তে হ'ব আজি গৰম কম ন'?
উম, আজি মই কি বনাইছো জানা আজি মই পথাৰ মাংস বনাইছোঁ।
অ' ৰুটিৰে ৰুটিৰে খালা পথা মাংস?
ৰুটিৰে খোৱা নাই গৰম গৰম হাতেৰে খাইছো।
অ', অ', অ', সেই কথামান
চবেই অ' মই আজি পথাৰ মাংস বনালো। অ' আহিছিলে আমাৰ আমাৰ আমাৰ বাল আহিছিলে তাৰপিছত কিবা ভনি আহিছিলে সনেকে মই পথাৰ মাংস বনালো।
অ', অ', ভালেই আছ দিয়া।
হয় পথাৰ মাংসটো মানে পঠাৰ মাংস বনালো মায়ে মাছ বনালে। দালি চবজি চবজি মানে পটলো পটল ভাজিলো মই পটলো মইয় তাৰপিছত অ' কি কবা আৰু।
ছোৱালী জীৱন নেকি কৰিবই লাগিব।
তেনেকুৱা কথা নহয় এইটো নিজৰ ইচ্ছা আৰু কাৰোবাৰ ইচ্ছা গলে কৰিব কাৰোবাৰ ইচ্ছা নগলে নাই। ল'ৰা ছোৱালী বুলিো কথা নাই যে ছোৱালী হলে কৰিব ল'ৰা হলে কৰিব হয় ন এইখিনি আৰু সাধাৰ সাধাৰণ কাম চবে শিকিব লাগে।
উম, শিকিব লাগে চবে জানিব লাগে জানিবই লাগে উম,। আজিকালি আৰু মানে ক'ত অ ক'বাত বাহিৰত গ'লে থাকিব গ'লেও তুমি টো নিজে ভাত বনাই খাবই লাগিব।
অ' নিজেতো বনাই খাব দে সদায়ো তুমি অৰ্ডাৰ অৰ্ডাৰ দি খাব নোৱাৰা ন কিনি আনি খাব নোৱাৰা স্বাস্থ্যৰ কাৰণেও অ' স্বাস্থ্যৰ কাৰণেও কিমান ভাল নহয় জানো।
উম, উম, সেইটো হয় এইটো আৰু চবে জানি বুজি ভুল কৰে আৰু কি ক'বা আৰু। হয়নে নহয় বাহিৰে বস্তু খাব নালাগে বেছি। বহুত মচলা থাকে যে হ
আৰু তোমাৰ আৰু কিবা দৈনন্দিন যিবোৰ আমাৰ কৰ্ম কৰ্ম কাম বোৰ আৰু মোৰ সকলোৱে জানিব লাগে তোমাৰ কাপোৰ ধোৱাৰ পৰা বাচন ধোৱাৰ পৰা ভাত বনোৱা লৈ আৰু চবে জানিলে মানে ভাল আৰু তোমাৰ শিকিব লাগে হয় ন
অ অ কাৰ কেতিয়া কি পৰিস্থিতি হৈ যায় হয় ন নহয়
হয় তোমাৰ মত কি ইয়াতে যে শিকিব লাগে নে নালাগে
লা এ মোৰ মতেতো লাগে বাৰু ল'ৰা কি ছোৱালী কি সমানেই হ'ব লাগে মোৰ মতে হয়নে নহয় ছোৱালীয়ে জানিব লাগে এইটো কথা নহয় লৰাও চব খিনি জানিব লাগে ল'ৰাও মানে কি আৰু কেতিয়াবা ধৰা তুমি বিয়া হলা বিয়া হোৱাৰ পিছত তুমি অকলতে ঘনীয়েকে চব খিনি কৰিব লাগে মোৰ মতে সেইটো নহয় কিৰেক কেতিয়াবা ভাত বনাই কি ঘনীয়ক খুৱাব পাৰে হয়নে নহয়
সঠিক কৈছা তুমি একদম সঠিক কথা কৈছা
অ ঘনীয়োকো কেতিয়াও ভাগৰ লাগেতো কাম কৰি কৰি এখন ঘৰ এখন অ এখন ঘৰচম্বলা এখন ল'ৰা ছোৱালী চ চম্ভালা এইটো কম ডাঙৰ কাম নহয় দেই আমি কৰি পাইছো যে সেইটো কাৰণে আৰু
আৰু অকল তোমাৰ অফিচৰ কামে কাম নহয় ন
নহয় নহয় ঘৰত যাম মানে কি কিমান মানুহৰ মতে আৰু মানে কি আৰু ঘৰত আছা তুমি কৰিবই লাগিব কৰি দিবই লাগিব মই
হয় হয় আৰু আৰু কি আৰু তোমাৰ কিছুমান মানুহে মানে ঘৰৰ কামটো কাম বুলি নাভাবে আৰু ওচৰৰ কামত দৰে হয় দিয়াচোন দিয়াচোন ঘৰৰ কা
এনেকে ভাবে আৰু হয়নে
এতিয়া এতিয়া তুমি ভাবা আছো অফিচত গ'লে তুমি বৰ বেছি নঘন্টা সাত ঘন্টা এটা কাম কৰিব লাগে হয়নে আৰু
সেইখিনি সময়ে কৰিব লাগে কিন্তু তুমি ঘৰত থাকিলে তুমি দৈনন্দিন বা চৌবিশ ঘন্টাই কাম কৰি থাকিবই লাগে দতিয়া
সেইজনী মহিলা এজনীয়ে গতে চৌব্বিছ ঘণ্টাই কাম কৰি থাকিবানে বাৰ ঘণ্টাই তেৰ মানে
সেইটোৱয়ে এই টোপনি মৰা সময়খিনিয়ে অলপমান ৰেষ্ট পাই আৰু তুমি বাৰ ঘন্টা মানো কৰিবই থাকিব
কৰিবই লাগিব পুৰা ডিউটি আৰু
সেইটোৱে
সেইটোয়ে সকলোৱে বুজি নাপায় কিছুমানে বুজি পায় আৰু
অ কেনেলোক সহায় সহায় কৰিলে নোৱাৰে নোৱাৰে সকলোৱে সহায় কৰিলে ভাল আৰু ন
ভাল ভাল সেনেকুৱা এজন মানে কি আৰু সেনেকুৱা এজন স্বামী পোৱাতো সকলো নাৰীয়ে বিচাৰ দেই তেনেকুৱা কিছুমান উম মই আমি সকললে বিচ তুমিও সনেকে বিচাৰিবা
হয় নেকি হয় চাগে হয় চাগে সময় আহিলে
চাই মোক মোৰ কথা জানে বা মোক মই যিটো নককে বুজি পায় সেইটোয়ে সেনেকুৱা এন মানে মানে কি আৰু স্বামী এজনী চবে বিচাৰে কিন্তু কিছুমানৰ ভাগত মিলে কিছুমানৰ ভাগ্যত মিলে নিমিলে আৰু সেইটোয়ে আৰু
হয় হয় সেইটোয়ে আৰু সকলোৱে চব বস্তু একে নহয় ন
নহয় মানে মোৰ ম
সেনেকুৱাই আৰু মোৰ ম মোৰ মতামতো সেয়েই একে তোমাৰ দৰে হয়।
হা। কিছুমানে আকৌ কেনেকুৱা এ, বা মোক তো মইহে ভা পাই কাম কৰি আহিছোঁ, ঘৰতেতো আছ অ' গোটেইখিনি কৰিবই লাগিব দে। মানে মোক এইখিনি দে, পানী দে, চাহ দে, ভাত দে, মানে আলহী জা নাই দে।
কিবা যেন কিবা অৰ্ডাৰে দি আছে তেনেকে কথা কয় ন'।
উ, অ' তৰ লগতে ঘৰৰ মানুহখিনিৰো সহযোগ লাগিব দেই মোৰ মতে। ঘৰৰ মানুহখিনি হয়নে নহয় ঘৰৰ উম, ঘৰৰ মুৰব্বী যেনে ধৰা শাহু শহু থাকিলে, শাহু শহুৰেও অলপমান ধৰা এ, বোৱাৰীজনীক আজি অলপ অ' জিৰনী ল'ব দিয়া ব-শাহুৱে কাম ভাত বনালে আজি বা এনেকুৱা হ'ব লাগে।
বা কি আছে বা আপুনি নৱ বনালিলে মাজে মই শাক পাচলি বা আদি বস্তু কাটি দিবও পাৰে হয় বা অলপমান তুমি আধা বনালা বা তেখেতে আধা বনালে তেও বহুতখিনি আগবাঢ়ে নহয় জানো।
সেইটো হয় সেইটো হয় বাৰু কাম কৰি নিদিলেও যদি মুখৰ মাথ খাৰ যদি ভাল আহে। বা অ' ইমান কাম কৰিছে ন' অলপমান
অ', অ', অ' তোমাক যেতিয়া প্ৰশংসা কৰে ন' প্ৰশংসা কৰিলেও ভাল লাগে হয়। হয়নে নহয়?
তেতিয়াও মনোবল পোৱা যায়।
সেইটোৱে সেইটোৱে।
সেয়া আৰু কি ক'বা এইবিলাক টো মানে কি দৈনন্দিন জীৱনত চলি থকা মানে হুবহু কাহিনী আৰু এইটোয়ে এইটো মানে জীৱিত কাহিনী মানে ঘৰে ঘৰে চলি থকা কাহিনী। হিনী আৰু এইটো এইটো অসম্ভৱ তেনেকুৱা মানুহ নায়ে ক'ত পাবা তুমি।
তাকে আৰু যি আছে তাতে আমি চলিব লাগিব আৰু।
অ' সেয়াই আৰু শাহু গ'লে কয় যে শাহু কেতিয়াও মাক নহয়, বোৱাৰী কেতিয়াও জীয়াৰী নহয় এনেক
কিন্তু এইটো কথাষাৰ সঁচা নহয়। কিছুমান আৰু ভাল হয়, দুয়োটাই ভাল থাকে দিয়াচোন।
থাকিব পাৰে হুম, হুম। সম্ব হ'লেও খতম হোৱা নাই কিছুমান, উম
অ' হেইটোৱে। থাকে বাৰু নাথকা নহয়, আমি সকলো বাৰু সকলো মানুহে একে নহয় দিয়াচোন। হয়নে? চবৰে তোমাৰ বেলেগ বেলেগ বিভিন্ন কিছুমান তোমাৰ বোৱাৰীও মানে তাৰ ঠিক নাথাকে, শাহু এটা সঠিক নাথাকে দুয়োতো ভুল থাকে কে
হ'ল নে নাই উম, দুইটাই চাব লাগিব। এ, আৰু মিলা মিছা মানে কি আৰু জানানে মোৰ উম, উম, উম, কিছুমান কি জানানে এৰা ধৰা কৰিব লাগিব হয় নে নহয়?
এইটোয়ে সেইটোয়ে ঠিকেই কৈছা তুমি, একদম সঠিক কথা কৈছা।
এৰা ধৰা কৰিলে ঘৰখন চলে ঠিকে যদি
অ' তেত মানে অলপমান অ' অলপ তি বুজাবুজি হ'ব লাগিব। এনে বুজা বুজি হব লাগিব, ধৰা বা অ' মানুহৰ দ্বাৰাই কিবা কিবি হৈ যায়। ভুল হয়নে অলপমান ধৰা তেতে তোমাক বেয়াকে ক'লে অলপ পিছত যদি আহি কেনে তোমাক কয় যে বেয়া নাপাবা এনে ওলাব সেইটো হ'লেও চলি চাই দিয়াচোন ন'। কোন হয় কিন্ত। যদি তুমি সেই বেষ্ট ফ্ৰেইনণ্ডে যদি এনেকে কৈয়ে থাকে কৈ থাকে তেতিয়াও বেয়া লাগে দি আছো হয়নে।
উম, উম। এ ধৰা তুমি তোমাকে মানে উম, যোৱা বুলি থাকিব লাগে এটা আধৰাত টা এদিনতে অলপমান গালি পাৰিলে বা অলপমান বেয়াে মানে কিবা এটা ক'লে শ শিকুৱাই দিলে বা। এনেকুৱা হ'লে তুমি যদি একমাহে সিটো সেইটোকে ধৰি থাকা। এক মাহটো এ দে সেইটোকে ধৰি থকা সেইখন আৰু ঘৰৰ হৈ থাকিব নেকি? ইহ
সেইটো তোমাৰ ভুল হৈছে শিকাই দিয়া ন কাৰোবাৰ ভুল হৈছে শিকাই দিয়া।
হেইটো ডাঙৰ কথা নহয় ন সকলোৱতো পেটতে শিকি নাহে।
আগলৈ তোমাৰ সেই ভুলতটো নকৰিব ন।
নকৰিব অ' সেই সেইটোয়ে মানে কি আৰু বুজা বুজি থাকিব লাগে এইটোয়টো আৰু।
এইটো নহয় এতিয়া আ সকলো মানুহে বুজিব লাগে আৰু। নাজানিলে শিকাই নিলেই হয় আগলৈ যেনহ স তোক কথাক ধৰি লাভ নাই দিয়াচোন।
লাভ নাই, লাভ নাই, সেই আৰু কি ক'বা আৰু এইলা আজিকালি মানুহ বিলাক সকলোৱে মানে কি আৰু নিজৰ নিজৰ মতটোতে চলে। সেইটো উম, কিছুমান সাহকো বেয়া লাগে। দে পিছ ৰাস্তাতে পেলাই থৈ যায় বৃদ্ধাশ্ৰমত। থ যায় সেইবিলাকো বেয়া দে এই মানে কি আৰু আৰু বিলাকখনক যে তুমি বোৱাৰী বিলাকে যেতিয়া বোৱাৰীতত দুখ থাকিব দেই ল'ৰা আৰু বোৱাৰীৰ বহুত দুখ থাকিব। কাৰণ তোমাক জন্ম দিছে। তুমি যদি ৰাস্তাত পেলাই দি থৈ যোৱা মা দেউতাক তোমাক। ক'ত তোৰ সন্মানটো থাকিলে। হয় নাই নাই তোমাৰ সন্মান থাকিল হম। সেনেকুৱা বহুত কাহিনী দেখিছো বেছ দিয়াচোন। হয়নে নহয় দেখিছো। সেনেকুৱা হ'লেও বেয়া লাগে দেচোন। সেই মা যদি কিমান কষ্ট পায়।
এইটোৱে। পাই, পাই, সৰুৰ পৰা ডাঙৰ দীঘল কৰে। অন্তিমত যদি এনেকুৱা হে কৰে। কিন্ত, কিয় বেয়া লাগিব হয়নে।
উম, সেই আৰু আজিকালি কিবা হৈছে। দিনকালে বেয়া চলিছে। আৰু দেউতাক। সেই দেখা নাই বেমাৰ হৈছে, তোমাক সৰুৰ পৰা ধৰা গোটেই কাম। কৰি ডাঙৰ দীঘল কৰাটোৱে নহয়। এই যে সৰু সৰু কথা দি ধৰা ল'ৰাত। চাম্ভালো সহজ কথা নহয় আৰু সৰু ল'ৰা এটা মানে। সৰু পৰা ডাঙৰ কৰাতো সহজ কথা নহয়, লাষ্টত এ বৃদ্ধটাই বৃদ্ধ বয়সত। মাক জনী বা দেউতাক জনে বৰ মানে সৰু ছোৱালী ল'ৰা ছোৱালীৰ নিচিনা হৈ পৰে, তেওঁলোকো, তেওঁলোকক গৰম কৰিব লাগিব যদি স উম, তেওঁলোকক মৰম নকৰিম যদি ইনকে পেলাই থৈ আহা বৃদ্ধা আশ্ৰমত থৈ আহা তেওঁলোক কিমান আ তাঁত পালে অন্তৰত।
সেইটোৱে সেইটো হয়য় নাপ।
সেই সেইবিলাক ভাবি থাকো মাজে মাজে। মোৰো মনত আহে আৰু বেয়া লাগে উম, সেইবিলাক চাই।